হেল্ল'
অ
ভালনে এইয়া শুই আছো পে
এ ভাল দিয়া ভাল মানে কি আৰু চলি আছো আৰু যেন তেন
তাকে গৰম কেনেকুৱা পাইছা
এ নকবা আৰু গৰমৰ কথা ইমান গৰম এতিয়া আকৌ অকমান বতাহ মৰা নিচিনা কৰিছে বাৰু
কৰ'বাত যে যাব লাগে মন গৈছে জানানে
যাবলে মন গৈছে সচাকে দেই ক'তনো যাওঁ জানো মোৰ যে সঁচাকে সদায় আমনি লাগে মই যে মাক সদায় কওঁ মানে ভাত পানী খালা নাই পিছে অ খালো খালো কিহে খালা আজি
আজি তোমাৰ নিৰামিষে দাইল ভাজি ভাত
অ আহ আহ
এতিয়া বাকী মাহঁতৰ ঠিকে আছে তোমালোকৰ
মাহঁতো ঠিকে আছে ঠিকে আছে এ কি কৰিবা নো গাত তাতে বেমাৰ আজাৰ থাকেই আৰু তাকে বেছি গৰম দিলে যেনিবা পতককে বেছি হৈ যায়গে
অ সেইটোৱে আৰু অলপ গৰম পৰিছে নি
অ বহুত গম পৰিছো অ চিন্তাই হৈ যায়গে মাহঁতক লৈ
তাকে হে কৰ'বাত ফুৰিবলৈ মেলিবলৈ গৈছে ছিলা নে
তেনেকেতো যোৱা হোৱা নাই তুমি জানাই আৰু এই উ মানে গৰমত যাবলৈও মন নাযায় কিন্তু যাম যাম বুলি ভাবি আছো ঘৰত সোমাই সোমাই আমনি আমনি লাগি গৈছে গম পা নে গম পোৱা নে মই ঘৰত ইমান কৈ থাকো কোন দাদাহঁতক বোলো ওলাবি যাম ওলাবি যাম নাই আচলতে মানে তাৰো ছোৱালী এজনী হৈছে যে ন ত সৰু ছোৱালী আছে সেইটো কাৰণে দিগদাৰ।
সেইটোয়ে আচলতে ল'ৰা ছোৱালী তুমি ইমান গৰমত যে ক'বাত যাব
আৰু অকলেও যাব নিদিয়ে নহয় সেইটোহে সমস্যা।
অ' তো আমাৰ ঘৰৰ মানুহ ঘৰৰ তুমি কি কবা ক'তো যাবলৈ মানে তোমাৰ পঠিয়াবলৈকে সাহস নকৰে নহয়।
অ' আৰু মানে মানে কি হয় জানানে এইকেইদিন একদম উমহ উমহ উমহ মানে অলপ দিনৰ পৰা একদম ধুনীয়াকে যে বৰদোৱাৰ ফটো খিনি পাই আছো। মানুহ বিলাক গৈছে অ 'একদম চবে ভিডিঅ' বনাইছে ফটো উঠিছে কিবা কৰিছে। আমাৰহে জানো কপাল নাইকিয়া মানুহৰ নিচিনা। নিচিনা
সঁচাকে আৰু ফটোবোৰ দেখি থাকিলে যাবলৈও মন যায় ইমান ধুনীয়াক এতিয়া বনাইছে।
ইমান ধুনীয়াকে বনাইছে অ' যাবলে মন গুচি যায় অ 'আৰু মই যে বহুত সৰুতে তালে যোৱা গম পোৱা। কিন্তু এতিয়া বহুত। বছৰ হোৱা নিচিনা মানে গৈছো মাজত ধৰিও।
কি গম পাই আছ'
ক'ত বছৰ যোৱা নাই মানে এতিয়া নতুনকে মানুহ খিনি গৈছে ইমান ধুনীয়াকে চাইছে মোৰো যাও যাওঁ লাগি আছে কেতিয়া যাওঁ কেতিয়া যাওঁ। ওলালে যা গ'লে কবা যাম একেলগে।
ওলা ওলাবা আমাৰো সেই পাতি থকা হৈছে তোমাৰ এই আমাৰো সেই যোৱা হোৱা নাই নহয় বৰদোৱা থানলে। আৰু লগতে তোমাৰ আকৌ এইভাগে নগাঁও মৃত্যুঞ্জয় মন্দিৰ।
অ -অ মৃত্যুঞ্জয় মন্দিৰ মই আকৌ মৃত্যুঞ্জয় মন্দিৰ গ'লো আমাৰ ভাইটিৰ লগত। বাইকতে গলো মই। বায়েকতে গৈ পেলাই এনেকে দৰ্শন কৰি আহিলোগে আৰু বহুত ধুনীয়া খালি কেইটা বাৰটা বজা নে এটা বজা ৰ পিছত মানে দুৱাৰ আকৌ বন্ধ কৰি দিয়ে আকৌ দেৰিকেহে খুলে মানে অ আমি কিন্তু কিন্তু তাৰ আগে আগে আমিও গৈ পেলাই সেৱা কৰি ওলাই আহিছো। এতিয়াও দৰ্জাহে দৰ্জা খন মাৰিছে মানে আমি মানে ভাল সময়ত পাইছোগে আৰু মানে একদম।
তাকেহে মোৰ যে ইমান যাবলে মন গৈ আছে আৰু তাতে আৰু যে কামাখ্যালেও তেনেকে ভাবিলো যোৱাবাৰ মোৰ সেই পৰীক্ষা এটা আছিলে দিবলৈ গলো
তুমি কামাখ্যা যাম বুলি ভাবিছা নে কামাখ্যা যে ময়ো মানে এতিয়া এতিয়া মানুহে ভাবিব এই ইমান ভাবি থাকে নে কিন্তু সঁচা কথা কামাখ্যা যে মই ভাবি আছো কিন্তু মানে কি মোৰ এই খুৰী এগৰাকী। কি কৰিছিলে মানে। কামাখ্যালে খালে কিন্তু খুৰীহঁতে অৱশ্যে বহুত ৰাতিপুৱাৰ পৰা লাইন ল'ব লাগে মানে।
লাইন লব লাগে আৰু নহয় তোমাৰ এ মই মানে
লাইন লৈ -লৈ পায় আৰু তাত কিবা ভি আই পি পাছ নে এনেকে কিবা পায় তাৰ পিছত তেনেকে পাঁচশ টকা নে কিমান লৈ তেনেকুৱও কিবা আছে।
ফ্ৰী হয় বোলে এইটো কি লাগে কিন্তু এনেই মোৰ মানে এইবাৰ আমাৰ খুৰীহঁত গৈছিলে। তাৰ পাছিতত তোমাৰ কি হ'ল মই যোৱাবাৰ মানে প্লেনিঙত গৈছিলো মোৰ পৰীক্ষাটো আছিলে। তাৰ চ পৰীক্ষা দিবলৈ মই মানে প্লেনিঙতে গৈছিলো যে কামাখ্যা দৰ্শন কৰিম কিন্তু তেওঁ যে নামাতলৈ যাব নোৱাৰে বুলি কয়। সঁচা কথা জানা মানে মই একদম প্ৰমাণ পালো সচেও হয় তেওঁ কিবা এটা মানে মাতিব লগগীয়া নাছিলে যে যাবলৈ নাপালো নহয়।
মই এতিয়া তোমাৰ আৰু মানে মই মানে এইবাৰ কথা প দি আছো যাম যাম বুলি দেই কিন্তু যাম বুলি কথা পাতিছো যদিও তাৰ ওচৰত মানে হোটেলত কৰবাত থাকিব লাগিব।
এই তাৰ ওচৰতে তোমাৰ হোম ষ্টে আছে এতিয়া
অ', তাতে- তাতে তাত থাক ৰবা, থাকা - থাকা সুবিধা যত আছে। তাত তাতে থাকিব লাগিব কেলৈ মানে তাত থাকিলেহে আমি ধৰা ৰাতিপুৱা সোনকালে গৈ পেলাই পাম।
অ', সেইটোৱে তোমাৰ একদম মন্দিৰৰ ওচৰতে মানে তোমাৰ সেই নীলাচল পাহাৰতে হোমষ্টে আছে।
কৰিব লাগিব।
বুক কৰিব লাগিব তোমাৰ ধৰি লোৱা বোলে অ', কেইদিনমান আগত যদি যোৱা হয় তেতিয়া আগতীয়াকৈ মানে বুক কৰি পেলাই ৰোম লৈ
লৈ থব লাগিব কাৰণ মানুহ -মানুহতোতো কিমান যায় তুমি তাত গৈ পেলাই ৰুম বিচাৰি নোপ পোৱা হয়।
এ', নাই -নাই আৰু তোমাৰ তুমি কি হয় গুৱাহাটী তুমি যদি, বহুত গৈ থাকে আৰু আমি যোৱা এবাৰ আছিলো তোমাৰ ছয় মাইলত ছয়মাইলৰ পৰা মানে আমি অ কামাখ্যালৈ যথেষ্ট কন দূৰ হব যে তাৰ পৰা বহুত কথা আহিলে মানে আমাৰ যোৱা নহলগে। কিন্তু এতিয়া আমাৰ মানে খুৰীহঁতে কৈছে আৰু বোলে আৰু কি হয় তুমি এভাগলে গ'লে নহয় নহয় তাত কেইবা ভাগো থাকে যে। গোটেই কিভাগ দক ন' কৰিব পাৰিলে আৰু ভাল মানে?
অ',
তাকে ভাবি আছো আৰু কি হয়?
তাকে ময়ো ভাবিছো। জানাই এ', ভাবি থাকিলে নহব ন আমিতো ভাবিছো বহুত -বহুত জেগা সকালে যাবলৈ কিন্তু আকৌ গোটেইখিনি আমি এনেও মিলাগে নাই।
আৰু মনৰ পৰা মানে মেইন কি হয় আগবঢ়াব নেপায় কিন্তু
মই আগবঢ়োৱা নাই আগবঢ়োৱা নাই আগবঢ়োৱা নাই খালি এটা কথা ঠাই যেতিয়াই নিয়ে তেতিয়াই যাম আৰু আপুনি মাতিলেই হ'ল খালি সেই সুবিধা কন কৰি দিলেই হ'ল যাতে আপোনাক চাই আহিব। হয় নে নহয় মোৰ মানে তেনেকে কবলৈ ভয় লাগে মানে। যাম বুলিয়ে বা কিবা
অ নাই নাই নাই নাই দেই যাম বুলি তুমি কব নোৱাৰা সেইটোৱে মেইন আৰু এটা কথা কথা তুমি তেও নামানিলে এনেও যাবই নোৱাৰা
ইনও যাব নোৱাৰো। তুমি জানানে এই আমি অগ্নিনাভ মন্দিৰো গৈ ছিলো নহয়। আগতে এবাৰ যেতিয়া প্ৰথম প্ৰথম গৈছো তাৰ পিছত আৰু মই মানে একদম। চবেই কৈ থাকে মানে আমি যাম আমি যাম আৰু আমাৰ মানে সদায় এইটোয়ে ভাবো আমি এইকেইদিনতে যাম এইকেইদিনতে যাম তেনেকুৱা হৈ থাকে মানে দেই তাৰপিছত। কিন্তু নহয় কি নিমিলে। হয় কিবা নিমিলে নহয় গাড়ী ঘোৰা লৈ যাব নোৱাৰি ইটো নহয় সিটো নহয় মিলি। বনোৱাৰ নিমিলে মানে। তাৰ পাছত এদিন মানে ঘপককে খুৰী এগৰাকীয়ে কলে হেৰি নহয় আমি অগ্নিনাভ মন্দিৰ যাম বুলি ভাবিছো যোৱা যদি ওলাবা আমাৰ গাড়ী লৈইয়ে যাম তোমালোকে খালি খোৱা বোৱাটো নিজে খৰচ কৰিলেই হল আৰু এনেকে বুলি কলে স যাম বুলি যে মনত লৈ আছিলো যে চোৱা কেনেকে ওলাই গ'ল তেওঁ মান
অ সেইটোয়েতো কৈছো তোমাৰ মই নিজ যে জানা নে মই যে একদম প্ৰথমবাৰ যাওঁতে মই কৈছো ন তোমাৰ আগদিনাখনলৈকে কোনো প্লেনিং নাই
মানে মই বহুত বিশ্বাস বহুত আৰু তুমি তুমি বিশ্বাস কৰা মই মানে যেতিয়াই মানে মহাদেৱক স্তুতি কৰি এতিয়া মানে মোৰ অকনমান মানে ৰখি যোৱা নিচিনা হৈছে তেওঁক সেৱা কৰাত মানে ম মোৰ নিজৰে লাগে গে মানে তেওঁক মই তেনেকে সেৱা শুশ্ৰূষা কৰিব পৰা নাই কিন্তু মই ভাবিছো আকৌ মই ভালদৰে কৰিব লাগিব কাৰণ মানে মোৰ অ সময় নিমিলা হৈ গৈছে ছে মানে মই তেওঁক বহুত মানো মানে আৰু মহাদেৱক যোনে মানে নহয় তেওঁক সদায়ে আশীৰ্বাদ কৰে
সঁচাকে আৰু তোমাক কেতিয়াও চাবাচোন বিপদত পৰিব নিদিয়ে
নিদিয়ে নিদিয়ে বুলি কৈছে নিদ দিয়ে মানে মই এবাৰ জানানে মই মানে আগতে যেতিয়া মই হাই ছেকেণ্ডৰী পৰীক্ষাত দেই মই আৰু তোমাৰ মই মানে সোমবাৰ মানো এ হেৰি এইটো কি বুলি কয় হা ত ক আ পাছবেলা পৰীক্ষা আছে এ ইংলিছৰ পৰীক্ষা আছে ইংৰাজী মই মানে এতিয়া পৰীক্ষা দিব গৈছো সোমবাৰ মই ব্ৰত মানে মই পানীটোপাও নাখাওঁৱে এনেকে ব্ৰত পালো তাৰপাছত দম মই যেতিয়া একদম মাৰ আৰু এ ধুনীয়া কে মানে উম পৰীক্ষাত ফ্ৰী হৈ যোৱা যায় আৰু ধৰা ন কিন্তু পৰীক্ষাত যেতিয়া গৈ পাইছো ধৰা একো নোখোৱা নেমেলাকেও আছো আৰু মানে মো মোৰতো মানে ধৰা ব্ৰেইনটো ইউজ কৰি থাকিব লাগে ন ব্যৱহাৰ কৰিব লাগে সেইটো কাৰণে মানে মোৰ মানে পঢ়া স একদম মানে মূৰটো বিষত থাকিব পৰা নাই নহয় মই মানে ভাবিছো আজি মো পৰীক্ষা দিব নোৱাৰিম আৰু মই এতিয়াই শুই দিব লাগিব মানে তুমি তুমি বিছ শ্বাস কৰা নকৰা নাজানো মই আধা ঘন্ট টামান সেই বেঞ্চিখনতে শুইছো মোৰ অবিষত মানে অত্য় ত মূৰৰ বিষ আৰু মোৰ কামোৰণি মানে কাৰণ মই তেতিয়া সেইখন সময়ত পুৰা মানে কি লিখিম কি নিলিখিম ভাবি থকা চিন্তা হৈ থকা যায় নে নাই তেতিয়া সেইটো কাৰণে মানে বেছি মোৰ খোৱা হৈ যে কষ্ট পাইছো মই তাৰ পিছত মই ধৰিছো মহাদেৱ আপুনি আজি মোৰ গাটো বহুত বেয়া হৈ গৈছে কিন্তু মই মানিছো আপোনাকে আপুনি মোক কৃপা কৰি দিয়ক যাতে মই পৰীক্ষাটো যেন তেনে মই পাছ কৰি যাব পাৰো মানে ভালকে আৰু যদি আজি আপুনি সহায় নকৰে তেন্তে পৰীক্ষা বেয়া হ'লে কিন্তু মই পৰীক্ষা আৰু নিদিওঁ আৰু বাকী কেইটা পৰীক্ষা কাৰণ এটা বেয়া হলে ত মই ৰিজাল্টটো কিয় বেয়া প হয় নাই কাৰণ মানে মই ভাবিছো মানে মোক শুই দিছো ধেমালি পাইছা নি পৰীক্ষা দিব লাগিব পৰীক্ষাৰ আধা ঘণ্টা
অ
মানে টোপনি হোৱাকে নহয় মই বিছনা মানে বেঞ্চ খনত মূৰটো পেলাই দিছো মানে ইমানেই গা বেয়া লাগিছে তাৰ পিছত তুমি জানানে আহ অলপ টাইমৰ পিছতে মোৰ গা টো ভাল লাগি আহিছে গা টো ভাল লাগে ইি যে তা পিছত মান মানে মই লিখিব পাৰিছো তেতিয়াহে মই মানে শান্তি পাই গৈছো মই মানে তিনিবাৰ মাতিছো মহাদেৱ মোক সহায় কৰক মহাদেৱ সহায় কৰক মোৰ মানে হৈ গৈছে সহায়
উম নাই হয় তেওঁ সচাকে তেওঁ কেতিয়াও বিপদত পৰিব নিদিয়ে
তাৰপিছত মই ভাবিছো আপোনাক মানে কোটি কোটি বাৰ প্ৰনাম আৰু মোৰ মানে সেইটো সায় কৰোৱাৰ কাৰণে মানে মই সেইদিনাখন আৰু পৰীক্ষা লিখিবও নোৱাৰো মানে মই দুটামান পেপাৰখনত অলপমান লিখি বা কিবা কেইটামান প্ৰশ্ন লিখি পেলাই মোৰ একদম মূৰৰ বিষ আৰম্ভ হৈয়ে গ'ল আৰু আপি পাপ মানে আমাৰ এতিয়া বহুত টান আহিছিলে
অ অ
মা মানে নাজানো আৰু মই অকমান সেইটোৰ বিষয়ত অকমান ধৰা হেৰিও কিন্তু তথাপিও মই ভয়ও লাগিছে পৰীক্ষা বুলি আৰু প্ৰথম পৰীক্ষাত প্ৰথম একেবাৰে মই আকৌ একেবাৰে প্ৰথমতে পঢ়ো প্ৰথম বেঞ্চ বহো মোৰ মানে এনেকুৱা কপাল আৰু তাৰ পিছত যেনিবা যেন তেনে দি মেলি আহিলো আৰু
সেইটোৱে তেওঁ তোমাৰ সেই তেওঁ তোমাক মানে জ
সেইটো কাৰণে ভাবিছো। মানে ময়ো মানে মহাদেৱক আকৌ ভালকে মাননা হমাৰ
উম', হয় - হয়
উম',
তাকেহে তাৰপৰা ঠিক, আছে দিয়া হ'ব।
উম- উম -উম